শুনিছা নাই?
অ', শুনিছোঁ।
আছোঁ এনে, তুমি?
মই আছোঁ এনে, ভাত পানী খালা?
অ' ভাত খালোঁ, তুমি খালা?
অ' কি কৰি আছা এতিয়া?
এই ফিল্ডলৈ ওলাই আহিছিলোঁ, উ
অ' কি কৰি আছা?
হা?
কি কৈছা?
তুমি কি কৰিছা বোলো?
অ' মইও এনে লগৰ কেইজনীৰ লগত ওলাই আহিছোঁ ৰাস্তাৰ ফালে।
অ' লগৰজনীয়ে কাক সুধি আছে তুমি কি কৰিছা?
হা?
লগৰজনীয়ে কাক কি সুধি আছে তুমি কি কৰিছা?
তাই এ কল কৰি আছে কাৰোবাক।
আচ্ছা আচ্ছা
হম
ছব দিপি
হম
বাকী খবৰ খাতি ভাল?
অ' খবৰ ভালেই বাৰু মোৰ, তোমাৰ?
ভালেই ভালেই, তোমাৰ আৰ্শীবাদতে জীয়াই আছোঁ।
হয় নেকি? মোৰ আশীৰ্বাদতহে জীয়াই আছা। উম, থাকা দিয়া তেতিয়া হলে।
আশীৰ্বাদটো দি থাকিবা খালি?
উম, দি থাকিম দিয়া।
বাকী কলেজ গৈছিলা?
অ কলেজ গৈ আছো। তুমি?
মই যোৱা নাই আজি। গৰম দেখিছা নাই? যিডাল গৰম দিছে আজি।
উম, গৰমটোত আৰু বহুত। তোমালোকৰ একজাম হৈ গ'ল নাই?
অঁ, হয় নেকি? অঁ, শুনি আছোঁ। আমাৰ শেষ হোৱা নাই, একজাম হবহে আৰু চাগে।
উম।
উম, উমহো, হোৱা নাই।
আৰ্টছ নে চাইন্স নে কি?
আৰ্ট।
চাব্জেক্ট কি কি ললা? আৰ্ট।
চাবজেক্ট পলিটিকেল, এডুকেশ্যন, ইকনমিক্স, হিষ্ট্ৰী সেইবোৰে। তুমি? অ লৈছো।
লৈ ললো যে এতিয়া। টান হলেতো কৰিবই লাগি। হা?
উম। টান পোৱা নে
মই লৈছিলো বহুত।
অ', চেঞ্জ কৰি দিলা মানে?
চেঞ্জ কৰি দিলো।
হুম। মইতো এতিয়া চেঞ্জ কৰিবও নোৱাৰো।
কিয়?
চেঞ্জ কৰিব নোৱাৰি আৰু এতিয়া।
উম।
তেতিয়া বুজি পাই গলো আৰু এইটো মোৰ দ্বাৰা নহয় মানে, মোৰ কাৰণে বনাই নাই বস্তুটো।
হয় নেকি?
লগেলগে চাবজেকট চেঞ্জ।
উম', ভালেই কৰিলা। মাথাতোহে গৰমহৈ ইকোনমিক্স ডাল খুলিলে
জৌগ্ৰাফি কেনেকুৱা?
হে?
জৌগ্ৰাফী?
জীঅগ্ৰাফী মই লোৱা নাই।
উম। এ বিহু উম উম, বিহুতে লৈছিলো।
কেনেকুৱা বিহু?
মজা।
হুম।
প্ৰেক্টিকেল পামেই ন'?
উম প্ৰেক্টিকেল থাকিয়ে ন' তাতে।
উম।
উম।
কি বনাইছিলে জাননে নাই?
হুম
বিহু নাচিব জানা নাই?
অ আই কিয় নাজানিমনো।
নাই আজি কালি বহুতে নাজানে ন।
নাই নাই জানো আমি, মানে মই জানো আৰু।
আচ্ছা আচ্ছা, অসমীয়া ছোৱালী নাজানিলে কেনেকে হ'ব।
অঁ, অসমীয়া ছোৱালী বিহু নাচিব নাজানিলে আৰু কি হ'ব।
তুমি জানা নাই আকৌ, তুমি জানা নাই ঢোল চুল বজাবলে? অঁ, তাকে কৈছো ঢোল বজাব জানা নাই?
জানো জানো, নাচিবহে নাজানা।
নাচিব শিকি ল'বা আক।
নোৱাৰো নচাটো মোৰ দ্বাৰা নহয়, ককালে নাভাঙে মোৰ।
আহিবা নহলে একেলগে বিহুত তুমি ঢোল বজাবা মই নাচিম।
আচ্ছা তুমি নাচনি হবা।
অঁ মই নাচনী হম তুমি আহিবা আমাৰ ইয়ালে।
তোমাৰ, তোমাৰ ঢুলীয়া থাকিলে ঢুলীয়াই মোক খেদাব গম পাইছ নে নাই।
এই নাই নাই সেইবোৰ নাই।
নাই বুলি চবেই কয় ন।
উম নাই নাই সেইবোৰ।
উম হুম।
ভগৱানে জানে আৰু তুমি যানিবা আছে নে নাই।
উম সেইটোৱে আৰু দিয়া।
পিছত, পিছত সেইপিনে গলোঁ হা।
উম।
ঢোল বজাবলে, তাপাছত মোক বোলে খেদালে বে কেনেকুৱা লাগিব।
এ নাই নহয় তেনেকুৱা একো।
উম।
বোৱা কটা কাম জানা।
বোৱা কটা কাম, জানো অলপ চলপ।
কি বৈছা? চাদৰ মেখেলা বোৱা নে? ফুল বাচা নে? গামোচা বোৱা নে? কি বৈচা?
মানে শিকি আছো আৰু, শিকাই আছে।
হা।
তোমাক নাচনী ললে লাভ আছে দেখোন।
হ হ হয় নেকি।
অ।
না চব শিকিব শিকি থৈ দিব লাগে ন। পিছলৈ তেতিয়া মানে, প্ৰব্লেম নহ'ব আৰু।
ঠিকে আছে ভাল তোমাক নাচনি ল'ব পাৰি।
হহ, হয় নেকি?
য়েচ, বিহু বুলি গামোচা
উম, হয় দিয়া।
বন্ধ দিলে নে নাই?
জুলাইত বন্ধ এতিয়াতো নাইয়ে হোৱা বাৰু হ'বহে।
আমাক বন্ধ দিছে মানে আমাৰ পোন্ধৰ দিন বন্ধ দিছে জানা।
পোন্ধৰ দিন।
পোন্ধৰ বন্ধ দিছে, পোন্ধৰ দিন ক্লাছ কৰাব।
উম। আজিকালি মানে বেছি বন্ধ নিদিয়ে ন?
এই নহয় টুৱেল্ভৰ আমাৰ চবৰে বন্ধুসকল ক্লাছ টেন আৰু এ টুৱেল্ভৰ হে।
উম।
বাৰ ঘ তিনি ঘণ্টা তিনি ঘণ্টা ক্লাছ মোৰ
উম কৰি থাকিবা আৰু ক্লাছ।
কি ক'বা, ফচি গৈছোঁ।
উম।
নকৰিলেনো ক'ত হ'ব?
উম, সেইটোৱেইটো।
কৰিবতো লাগিবই ন?
উপায় নাই।
উম, উপায় নাই আৰু।
বাকী ক'লৈ গৈ আছা? লগৰগিজনী লগত ওলাই।
এনেই ৰাস্তা ফালে ওলাই আহিছোঁ।
এইটো টাইমত মানে আমি সদায় ওলাই আহোঁ। তেতিয়া অলপমান ফ্ৰেচ লাগে আৰু মনটো।
উম, আগতেও ন?
হুম?
আবেলিহে, দুপৰীয়া আবিবা, আৰু বেছি ফ্ৰেচ লাগিব। দুপৰীয়া যাবা বেছি ফ্ৰেচ লাগিব, দুপৰীয়া উলাবা।
দুপৰীয়া।
ওলাবা, বেছিকে ফ্ৰেচ লাগিব।
অ', নালাগে নোৱাৰো ঔ, ৰা দুপৰীয়া ওলাবলে।
আজি ৰ'দ দিছেনে নাই?
আজি ইমান ৰ'দ নাই। আজি বৰষুণ, মানে অলপ বতৰটো বেয়া কৰিছে।
আমাৰ আকৌ আজি, ৰ'দটো বেছি।
উম, কালি কিন্তু বহুত মানে, গৰম আছিল। বহুত ৰ'দ দিছে।
তোমাৰ কালি বতৰটো ঠিকে আছিলে, আজি ৰ'দ দিছে, শুনিছা?
উম, উম, শুনিছোঁ। আমাৰ আকৌ কালি ভাল আছিল, আজি অলপমান বেয়া। হুম?
বিপৰীত মানে আমাৰ ফালে, আমাৰ মানে বিপৰীত মানে।
অ', অ', বিপৰীত উম, উম। সেইটোৱে আৰু।
সেইটোৱে আৰু।
উম, চাহ-তাহ খালানে নাই, তুমি এতিয়া?
ক'ত ওলাই আহিছোঁ ফিল্ডলে মই, ফিল্ডত তোমাক চাহ দিব নেকি?
দিবও পাৰে ন, কোনোবাই।
উফ ৰাম, মোৰ এনেকুৱা কোনো নাইয়েই যে, চাহ দিব তাকো ফিল্ডত আনি। উল্টা, ঘৰৰ পৰা খেদাই দিব।
হয়, নেকি?
হুম, হু, হু, হু হুমটো বেছিকে কোৱা ন?
কেতিয়াবা চলে আৰু হুম, হুমটো।
কেতিয়াবা নহয়, বেছিকে চলে তোমাৰ।
নাই, নাই, কেতিয়াবা।
হা।
নকওঁ আৰু, এতিয়াৰ পৰা।
উম।
ভাল লাগে, এইটো ক'লে।
হয়, নেকি।
ভাত-পানী খালা?
বা কেইবাৰ নোসুধা, ভাত-পানী খালা নাই। ভাত-পানী খালো, ভাত-পানী দুপৰীয়া খালো। তাৰপৰা এ এতিয়া আৰু চাহ খামগে। তাৰপৰা, টাউনলৈ যাম চাগে, অলপমান পাছত। অ', ম'ম', চাওমিন, উম, চিকেন পকৰা। উম, হুম, হয় নেকি।
পইচাটো মাৰি দিবা, স্কেনাৰটো পঠিয়াই দিম।
হা!
পইচাটো পঠিয়া দিবা মই স্কেনাৰটো মাৰি স্কেনাৰটো দি আছোঁ।
উম-উম!
এই হ'ব দিয়া বাই-বাই। বাই-বাই পিছৰ কল কৰিম অ'কে।